অ' শুনিছানে? শুনিছানে, মই শুনিছোঁ তুমি শুনিছা নাই? অ', অ' কি কৰিছা?
এই আছোঁ এনেই।
অ'।
হেল্ল'।
অ' শুনি আছোঁ কোৱা। মই তোমাৰ এনেই। এই বাহ‍ঁ খৰি অলপ সোমোৱাই আছিলোঁ।
অ'-অ'।
অ'
বাঁহ খৰি, বাঁহ খৰি থাকিলে তোমাৰ জুই ধৰিবলৈ ভাল অ' এনেই তোমাৰ বাঁহ খৰিবোৰ জুই ধৰিবলৈ বেয়া।
হাঁ?
অ' বাঁহ বাঁহ খৰি লগত তোমাৰ কাঠ খৰি দুডালমান দি দিলে হৈ যায় ধুনীয়াকে জুইকুৰা জ্বলাবলৈ হয়।
হয়-হয়।
এ' বাঁহটো কি জানা নাই বাঁহটো কেৱল এটা গছ নহয় আকৌ ই মানে তোমাৰ স্বাৱলম্ব স্বাৱলম্বিতাৰ মানে শক্তিশালী মাধ্যম গম পাইছানে।
হয়।
অকল-অকল খৰি বুলিয়ে নহয় মানে তোমাৰ।
হয়।
উম।
আজি আমাৰ তোমাৰ এই ছাৰ জানোঁ তোমাৰ বাঁহ খৰি গছৰ অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে কৈছিল। বাঁহ গছ শুনি খুব, শুনি পেলাই খুব ভাল লাগিল।
হয়-হয়।
বাঁহ গছ কেৱল এটা গছেই নহয় স্বাৱলম স্বাৱলম্বিতাৰ এক শক্তি শক্তিশালী মাধ্যম গম পাইছানে।
হয়-হয় অ'। বাঁহ গছে তোমাৰ মানে তোমাৰ ধৰা অকল মানে খৰি কাৰণে ব্যৱহাৰ পোৱা নহয়-নহয় গম পাইছা নাই।
হয়।
বাঁহেৰে তোমাৰ অ' কিবা চালনি, তোমাৰ ধৰা ফুলদানি হওঁক বা পাচি, খৰাহী, কোলা
হয়। বাঁহৰ বটল, লেম্প চেট আদি সামগ্ৰী তৈয়াৰ কৰা হয় তোমাৰ।
অ'। সেইবোৰ তোমাৰ তাৰপা হস্ত-শিল্পবোৰতো তোমাৰ মানে ব্যৱহাৰ কৰা হয়।
এইবোৰ তোমাৰ বিক্ৰী কৰি ভাল উপাৰ্জন কৰিব পাৰি নো গম পাইছানে। অ' শুনি আছোঁ।
তাৰপিছত আকৌ তোমাৰ মাছ হয়-হয় তাৰপিছত তোমাৰ আকৌ মাছ ধৰা সঁজুলি বা বাঁহৰ বটল হওক বা অ' এইবোৰ আজিকালিতো আজিকালি বিভিন্ন ধৰণৰ বনাব পাৰে আজিকালি কিমান ধুনীয়া-ধুনীয়া তোমাৰ ফুলদানি বনাই। বা আমাৰ অ' গাঁৱত ব্যৱহৃত হোৱা এতিয়া তোমাৰ এই বাহনিডাল বাহনিটো তোমাৰ ব্যৱহাৰ হয়ে ন' আমাক মানে প্ৰত্যেক ঘৰ গাঁৱতে লাগেই নহয়। টাউনত সাৰিবলগীয়া নহ'লেও আমাৰ গাঁৱত তোমাৰ বাহনিডাল অতি প্ৰয়োজনীয় আমাৰ। ৰাতিপুৱা।
হয়, স্থানীয় বজাৰতো তোমাৰ এ উপৰিও মেলা পদৰ অনলাইন মাধ্যমত। কি কৰি বহুলোক নিজৰ মানে ব্যাৱসায় গঢ়ি তুলিছে গম পাইছানে?
অ, হয়-হয় তোমাৰ এ হেৰি তোমাক প্ৰদৰ্শনী মানে কি আজিকালি তোমাৰ বাঁহেৰে হওক, কাঠেৰে হওঁক তোমাৰ আজিকালি কাণফুলি বনাই বিভিন্ন তোমাৰ অ কাণ কাণফুলি বনাই থাকক তাপা আকৌ তোমাৰ ডিঙিত পিন্ধা এইবোৰ যে তোমাৰ আজিকালি চেটবোৰ যে ওলাইছে বাঁহেৰেও বনাব পাৰি নহয় গম পাইছা নাই তাত ৰং কৰি দিয়ে বিভিন্ন, বিভিন্ন ধৰণৰ ষ্টাইলেৰে ৰং কৰি তোমাৰ বনোৱা হয়।
হয়। শিক্ষিত নিবনুৱা সকলো তোমাৰ বাহ ভিত্তিক উদ্যোগ আৰম্ভ কৰিছে।
অ, সেইবোৰে মানে তোমাৰ এতিয়া ক'ৰবাত মেলা এখন হ'লে তোমাৰ সেইখিনি কৰিব পাৰে। বনাব পাৰে বনাই পেলাই তাত দিয়ে তেওঁলোকে। কিমান অ' তেওঁলোকে কিমান পইচা পায় ধৰা
হয়, একেবাৰে কম মূলধনে আৰম্ভ কৰিব পৰা এই উদ্যোগ। যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাত সহায় কৰিছে বাঁহ গছে।
হয়-হয়। মানে কি হয় আ একেবাৰে বাঁহ। শিক্ষিত মানে নিবনুৱা সকলেও বাঁহ ভিত্তিক উদ্যোগ আৰম্ভ কৰিব পাৰে কাৰণ কিয় কিয় পাৰে জানানে? তেওঁলোকে এটকাও ইনভেষ্ট নকৰি মানে
হয়।
তেওঁলোকে এটকাও ইনভেষ্ট নকৰি ঘৰতে থকা বাঁহ জোপাৰ পৰা তেওঁলোকে। বহুত মানে বহুত। স্বাৱলম্বী হ'ব পাৰিছে। বাহ তোমাৰ দুটা, এটা বাহৰ দামে এতিয়া তোমাৰ আশী টকা, এশ টকা মান হ'ল চাগে! লাগে দেই বাহ দুটা বেছি বেচিলে তেওঁলোকে কিমান অ, সেই দুশ টকা তোমাৰ কিমান কামত আহে বা এই বাঁহেৰে এতিয়া যিখিনি এতিয়া এতিয়া ধৰা বিচনী, বিচনীটো আমাৰ খুব কম ব্যৱহাৰ হয়। এতিয়া যদি কম ব্যৱহাৰ হয় মানে মানুহে নবনোৱাই হ'ল বিচনী।
হয়।
অ' বিচনী কেইখন তোমাৰ আ বনাবলৈ হ'লে এতিয়া মানুহ মানে বজাৰত যদি উলিওৱা তুমি বিচনী বনা মানে উলিওৱা থপাথপি হ'ব মানে মানুহে নিবলে কাৰণ বিচনী আজিকালি দেখিবলৈ নাইকিয়া হ'ল আকৌ তোমাৰ। উম বাঁহেৰে বনোৱা ধৰা সঁজুলি জাকৈ, জাক কৈ খালৈতো একেবাৰে তোমাৰ ল'ৰা, ছোৱালীয়ে চিনিয়ে নাপাব। এতিয়া জাকৈ কি বস্তু কি কয় জকাই মাছে ধৰে নে কি হয় ল'ৰা ছোৱালীয়ে আজিকালি চিনিয়ে নোপোৱা হ'ব। অ, আকৌ বাঁহ বিলাক। তোমাৰ কি হয়, কাগজ কলৰ কাৰণে লাগে। কাগজৰ কাৰণে লাগে।
হয়। যদি আমি বাঁহ ভিত্তিক উদ্যোগত অধিক গুৰুত্ব দিও তেন্তে নিবনুৱা সমস্যা কিছু পৰিমণে হ্ৰাস পাব।
অ, হয় হয়।
গ্ৰাম্য
আৰু তোমাৰ বাঁহ খেতি, বাঁহ খেতিৰ উপকাৰটো কি শুনিছানে হেলৌ। হেল্ল' অ, বাঁহ খেতিৰ আন এটা উপকাৰ কি জানানে তু তুমি বাঁহ মানে বাঁহ কি হয় দ্ৰুত গতিত বৃদ্ধি পায়। বাঁহ তোমাৰ এ ওলালে আও ডাঙৰ হ'ল আ জৈ হলে কিবা দিব লাগিব তাত একো কথা নাই।
কথা নাই আও।
মাটি খহি যোৱাত বাধা দিয়ে তোমাৰ বাঁহ শিপাবো কিমান মজবুত হয় আও তোমাৰ। মাটি খহি যোৱাত কিমান বাধা দিয়ে পৰিৱেশ সুৰক্ষিত ৰাখে আৰু দীৰ্ঘদিন ধৰি আয়ৰ মানে স বাঢ়ি থাকিব পাৰে তুমাৰ কি হয় বা মানে বতাহো মানে বাঁহে বহুত ৰাখে গম পাইছা নে। ফালৰ পৰা অহা এজাক বতাহ সুমা বাঁহে ৰাখি দিব পাৰে, যদি বাহনি থাকে ওচৰত।
হয়।
উম, আৰু সে সুৰক্ষিত হৈ থাকে মানে জেগাকন। পৰিৱেশ সুৰক্ষিত হৈ থাকে তোমাৰ বতাহৰ কাৰণেতো খুব ভাল বাঁহ তোমাৰ বাঁহে বতাহ সুমুৱাই। থাকিব পাৰে।
হয়।
হয়-হয়-হয়-হয়।
তোমাৰ বা
পাঁচ
সকলোৱে বাঁহৰ সঠিক ব্যৱহাৰ সংৰক্ষনৰৰ ওপৰত গুৰুত্ব দিব লাগে মানুহবিলাকে।
হয়-হয় অ, এ ঠিকে যদি আমি মানে বাঁহ ভিত তিক উই মানে বাঁহ ভিত্তিক উদ্যোগত অধিক গুৰুত্ব দিও।
অ',
অ, তেতিয়া আমাৰ তোমাৰ নিবনুৱা সমস্যা বা ব নিবচ নিবনুৱা সমস্যা কমিব তোমা পৰিমাণ হ্ৰাস পৰিব বা গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ'ব পাৰিব বাহিৰলৈ নোযোৱাকে তোমাৰ আহ ইয়াতে ধৰা আহ যিখিনি নিবনুৱা আছে সেইখিনিয়ে বাঁহৰ খেতি তোমাৰ এতিয়া বাঁহতো প্ৰত্যেক ঘৰতে থাকেই তোমাৰ বাঁহ উম, বাঁহ নথকা-বাঁহ নথকা জেগা নায়ে। প্ৰত্যেক ঘতে অ, গাঁৱলী এটা গাঁৱ পৰিৱেশত কি হয় বাঁহ খিনি মানে ধৰা বাঁহ খিনি সা সাহস মানে হয় কোৱা?
বাঁহে কেৱল তোমাৰ পৰিৱেশে উপকাৰ নকৰে ই বহু মানুহৰ জীৱিকাৰো জি ধৰি লত কিছুমানেতো বাঁহৰ ব্যৱসায় কৰিহে চলি আছে বছেক-বছেক ধৰি।
হয়-হয়।
কাম নাই ধৰি না বিভিন্ন বাহ আছে, বিভিন্ন প্ৰজাতি সেইবিলাক বিক্ৰী কৰি স্বাৱলম্বী হব পাৰিছে। অ, ঘৰখনো চলিছে।
ঘৰখনো চলিছে এতিয়া ভুলুকা বাঁহৰো বহুত তাম ন ভুলুকা বাঁহতো কিছুমান তোমা এতিয়া দলং হওক বা কিছুমান জখলা তা জখলা বিলাক বনাব কাৰণে তোমাৰ ব্যৱহাৰ কৰা হয় নহয় ভুলুকা বাঁহতো গম পাইছা নাই? আকৌ এতিয়া তোমাৰ এতিয়া খৰিচা দিন ন খৰিচা খাই যিহেতু অহ, সেই ভুলো কা বাঁহৰ গাছটো আমাৰ তোমাৰ খৰিচা হিচাপে ব্যৱহাৰ কৰা হয়।
অ, হয়-হয়। আকৌ তোমা কিছুমানে বাঁ গছৰ পৰা তোমা ভলুকা বাঁহেদি তোমা বিভিন্ন আচবাব তৈয়াৰ কৰা দেখিছ নে চুফাৰ চিট বাঁহৰ ছুপাৰ চিট, দেখিছানে? বাঁহৰ চুপাৰ চিত। তোমাৰ বাঁহৰ তোমাৰ বিভিন্ন মানে সজুলি আৰু ম উম, মানে বহিব পৰা বা বিচনাও সাজি ওলোৱা দেখিছো মই।
হয়-হয় এই অ, বিচনা বাঁহৰ বিচনা থকা তোমাৰ মই এইবাৰ হোম ষ্টে এটাত গৈছিলো দেই। আ‌ এই হম তেতোট মানে ইমানেই ধুনীয়াকে তোমাৰ বাঁহৰ বিচনাখন মানে গপচ কে বনাই থৈছে নহয়? ইমান ধুনীয়া তোমাৰ মানে, ব্যৱহাৰ কৰিব পৰাকে বনাইছে আৰু তেওঁলোকে। মানে ধৰা অ, তাত মানে ধৰা চব বাহেৰে বনোৱা বস্তুৱয়ে মানে তাত হৈছে।
হৈছে অ, বিভিন্ন ধৰণৰ ধৰি লোৱা ফুলদানি হওক বা তোমাৰ জোলনা হওঁক, খেলনা বস্তু উম
হয় হয়।
উম বহুত ধুনীয়াকে বনাব, বনাইছে ধৰি লোৱা।
তেওঁলোকে মানে কি হয়, সেইবোৰ মানে আকৰ্ষণৰ কাৰণে বনাইছে এতিয়া হোমষ্টে বুলি ক'লে কি হয় তোমাৰ ধৰা তাত মানে যিবিলাক ধৰ দূৰৰ পৰাও চাবলে আহে ন।
হয়।
উম দুু দূৰৰ পৰা চাবলৈ আহে, তাৰপৰা এই সি বাঁহে মানে বনোৱা বস্তুবিলাক আকৰ্ষণ হয় মানহ তাত মানে আমি য'ত গৈছিলো চাবলৈ হোম ষ্টে তাত মানে, সৰু সৰু জুপুৰি টাইপৰ মানে ঘৰ আছে দেই। ইমান ধুনীয়াকে তোমাৰ মানে ইমান ধুনীয়াকে বনাই থৈছে নহয়। জোলনাই হওক তোমাৰ ঘৰে হওক বহুত ধুনীয়াকে মানে
হয় সিহঁতে ধৰি লোৱা, তোমাৰ সিহঁতৰ তাৰপৰা বস্তুটো অৰ্ডাৰ দিলে ধৰি লোৱা মানুহে কিনিবও পাৰিলে তাৰপৰা তোমাৰ অনলাইন যদি সিহঁতক মানে অনলাইন অৰ্ডাৰ দিওে বোলে এইবিলাক বস্তু বি বিভিন্ন দেশলে পঠিয়াই এইবিলাক।
হয়, হয়।
অ অসমৰ বাহিৰলৈও পঠিয়াই বুলি শুনিছোঁ মানে।
উম, উম, হয় হয়। সে সেইটোৱে আৰু এ মানে স্বাৱলম্বী হব পাৰে, এতিয়া ধৰা নিবনুৱা যুৱসকললে ধুনীয়াকে স্বাৱলম্বী হব পাৰে। ঘৰতে থাকি তেওঁলোকে উপাৰ্জন কৰিব পাৰে।
পাৰে
খৰাহী আজিকালি কিমান দাম তোমাক, খৰাহি বনাব পাৰে, জাপি বনাব পাৰে।
এ এটা এটা তোমাৰ খোৰাহীৰ দাম দেৰশ দুশ চালনী এখন তুমি ডেৰশ দুশৰ তলত নো পোৱা মানে।
নেপায় নেপায় অঁ আৰু চালনীবোৰ এতিয়া তোমাৰ অঁ হেৰিও কম নহয় গম পাইছা নাই কিবা পাবলৈও কঠিন হৈছে নহয় চালনীবোৰ এতিয়া।
হয় পাবলৈও কঠিন হৈছে তোমাৰ মানুহ বনোৱা মানুহ কম। এখন এখন তোমাৰ বাঁহৰ বিচনী বীচতো কিমান ধুনীয়া এখন এখন বিচনীত তোমাৰ এ বাঁহৰ বিচনীখনত পঞ্চাশ ষাঠি টকাত তোমাৰ দিলেও তোমাৰ গাটো একো নহয় মানে তোমাৰ ভাল, বহুত ধুনীয়া
হয় হয় হয় হয় সেইটোতো হয়ে বাৰু।
হয়।
তাকে। এ বাঁহৰ বহুত উপকাৰিতা আছে, গম পাইছা নে? মানে বহুত উপকাৰিতা আছে।
বাঁহ গছ যিমান পাৰে মানুহে ৰুব লাগে। পাৰিলে তাত ধৰি লোৱা পচা যে পচা খেৰ হওঁক। বা গোবৰ হওক, তেনেকুৱা মানে উম পেলনীয়া জাবৰ জোথৰ দম যে দমাই থোৱা হয়। সেই সাৰ বিলাক দিলে, তোমাৰ বাহ গজাল বাহ বিলাক মানে বেছিকে গজালি মেলে বুলি শুনিছো। এইবিলাক, ধান যে মেচিনত যে ধান বিলাক যে আমাৰ মেচিনত যে হেৰি কৰে, মাৰে মৰণা যে মাৰে তাত যে এটা পতান ওলাই যায় সেই পতান বিলাক দি মানে আমাৰ ঘৰত দিছে মানে। আমাৰ যি তেনেকে বাহ বিলাক মানে বহুত ওলাইছে তেনেকে। বলা আমাৰও গল। চেকত বাহ তোমাৰ হাজাৰ বাৰশ টকা তোমাৰ কেতিয়াবাতো। চাৰি পাঁচ হাজাৰ টকা বছৰেকত ওলাই বাহত। বাহ বিক্ৰী কৰে।
হয় হয়।
চাইছ লৈ দাম দিয়ে আৰু
হয় হয় আজি বহুত দিনৰ মূৰত ফোন কৰিলে বাঁহৰ বিষয়ে কথা পাতিও ভাল লাগে। বহু কথা জানিলো। বাৰু হ'ব দে, পুনৰ ফোন কলে লগ পোৱা আশাৰে ৰাখিছোঁ।